অ' কি কৰিছে?
হেল্ল' শুনিছানে মোৰ শব্দটো?
এ শুনিছোঁ শুনিছোঁ আপোনাৰ একে অহক কোৱালৈকে শুনিছোঁ।
অ' এই নহয়। আজি মানে অথুনি বাইদেৱে মোক লৈ ফোন কৰিলে তাই বোলে শব্দোৱে শুনা নাই। ম কৈছে কাঠ খাই খাই যায় কিন্তু হৈছে আজি তিনি হা
কালিও আমাৰ নেটৱৰ্কৰ প্ৰব্লেম বুজিছে?
এ আমাৰ ইয়াত জিঅ' নেটৱৰ্কতটো বহুত ভাল আগত। এ আজি কি তিনিদিন নহয় দিয়া এসপ্তাহ মান হৈছে ইমান বেয়া গাত খেকহে যায়। সেইকাৰণে মই এনেকে সুধিছো বোলো শুনা নাই নেকি গল খেকাৰি মাৰিছোঁ।
এই কেতিয়াবা হয়য়ে আৰু এইটো নেটৱৰ্কৰ প্ৰব্লেম আৰু আজি ভাল আজি বেয়া থাকেই। তেনেকুৱা।
কি কৰি আছা?
এ কি কৰিব এই এ মানুহজন আহি পাইছে চাহ তাহ দি লৈ পেলাই। মই এই অ' পাচলি কেইটামানকে কাটি আছোঁ আৰু।
অ' এই ছোৱালীয়ে কি কৰিছে খেলি আছে কিবা?
এই টিভিটোকে চাই বহুৱাই থৈছো নহলে মোবাইল দিব লাগে মোবাইলৰ উৎপাত কৰি থাকে যে। আৰু মোবাইল চোবাইল চাই থকাও ইমান ভাল নহয়।
নিদিবা নিদিবা এই মোবাইলৰ যিটো মানে এইটো ৰেডি আচন টো বহুত বেয়া নহয় জানে তুমি অকল চকুৰ কাৰণে বেয়া নহয় অ'। মানে মন মগজু চবতে সিয়া মানে প্ৰভাৱ পেলাই তুমি গম পাইছানে নাই?
গম পাইছোঁ গম পাইছোঁ।
তাৰ পৰা মানে কি হব এইবিলাক ক্ষতি হয়োৱাৰ পাছত নিদিবা নিদিবা হেৰি টিভি টো বাৰু স্ক্ৰনখন ডাঙৰ
ডাঙৰ আৰু মানে তাইক টিভি টো তেনেকে চাই নাথাকে মানে পকাত নমাই দিয়া থাকে তাই খোজ কাঢ়ি অকমান চালে তাৰ পিছত আতৰি গুচি গুচি গ'ল তাৰ পিছত চে আঁতৰি গুচি গ'ল সেই তেনেকে চাই থকা থাকে।
হা আৰু হেৰিতো ডাঙৰ আৰু অলপ দূৰৰ পৰা চোৱা যায় ন টিভিটো বহুত আঁতৰত থাকে একে চকুত লগাইতো নচছে আমি মোবাইলটো যিমান
আৰু তাই মানে টিভি টিভি টো বেছিকে শুনেহে চোৱাতকে মানে। মাজতে এপাক দুপাকে চাই মানে তাই কি কৰে এই তলত যিমান টেমাবোৰ আছে চব পকাত পেলায়। অ' সেইবোৰকে কৰি থাকে, প্ৰেমা তোমাৰ তাকে যি আছে চব পেলাই মেলি মানে পকাতে থৈ লৈ থৈ লৈ পেলাই তাইও বহি লয় সেইবোৰ
সেই হওক দিয়া আৰু তাহাঁতৰ এতিয়া মানে এক্টিভ এক্টিভনেচটো যিটো মানে শৰীৰৰে হওক বা মন মগজু সিহঁতে এতিয়া এক্টিভ হৈ থাকি বা থাকিবও লাগে কিন্তু সেই বুলিয়ে যে মোবাইলটো তাই সেইবিলাকোৰেই ভাল। কিবা এটা লৈ ব ব্যস্ত হৈছে খেলিছে কৰিছে লাকে টেমা এটা দলিয়াইছে কলম এ তাকে আগবাগ কৰিছে। এইটো তাই এইটোটো মানে হেৰিতটো ন কৰ্মক্ষম হৈ চাগে বা শৰীৰটো বা মনটো বা ম মগজুতটো অ' কিবা এটা নহয় কিবা এটাাত লাগি থাকে সিহঁতৰ তেনেকহে বি বিকাশ হয় ন, বুদ্ধিৰ বিকাশ বা হেৰিৰ বিকাশ হয় গটি একেবাৰে বহুত ভাল কথা কৈছা যদি মোবাইলটো দিয়া নাই মই মানে ভাল পাইছো শুনি। আৰু এটা কথা কওঁ। ইয়াতে মানে কিছুমান লৰা ছোৱালী ভাত নাখায় কিবা নাখায় বুলি মোবাইল টো দিলেহে কিবা এটা উলিয়াই
এ আজিকালি আজিকালি পোৱালীিবোৰ সেয়া হৈছে আপুনি জানেনেে গান শুনাই গান শুনাই মানে যি আমাৰ মামাৰ ছোৱালীজনী হৈছে মানে মামাজনৰ ছোৱালীজনীক মোবাইলত গান শুনাই দেই তাই কেইমাহ হৈছে যে পাঁচ মানে ছমাহ হৈছে তাই গান শুনাই খুৱায়
অ
দেই গান শুনাই খুৱাই আৰু খোৱা সময়তো কিছুমান ল'ৰা ছোৱালীয়ে গান শুনাব লাগে এইবোৰ সেইবোৰ কথা হ'ল নেকি সেই পাঁচমহীয়া পোৱালটোোক কি গান শুনাব লাগে আৰু প্ৰথম দিনাখন যোনটোৱে শুনাইছিলে সেইটোোৱে হ'ল
উম এইটো অভ্যাস অভ্যাসত হে পৰিণত কৰিছে আৰু
আমি জানেনে আমি নিজৰ টেটু ফালি ফালি যি বেয়া গান গাওঁ ত তথাপি এই টতুটোৱে গাই গায়ে শোৱালোঁ
কেলে নহনো কিয় কিয় আমিও আগতে জানো একেবাৰে এ হেৰি কি গাও আগতে আৰু আমি কি আমাৰে মইনা শুব এই বাৰীত বগৰী এ শুনিও ভাল লাগে নহয়
তই শুনি ভাল লাগে আমাৰ আকৌ তাইও উ কিবা এটা গাব আমি তেনেকে গালে আৰু মই জানে নে মই ঘোষা গাওঁ বৰগীত গাওঁ ৰাভা সংগীত জ্যোতি সংগীত চব গাও
এ এফালৰ পৰা যিমান আহে আৰু ময়ো নাজানো গান গাবলৈ কিন্তু তেনেকে কিমান গালো সাধু কব নাজানো কিমান সাধু কলো বা মোৰ এতিয়া মঠ কম সাধু কোৱা নাই এখন দেশত এটা ৰজা আছিলে ৰজা পৰা হয় মানে
নজা পা আৰম্ভ হয় আমাৰ আগতে এই বৰ্তা এজনে আগতে কয় এখন একদম অতব্য় জংঘল আছিলে এখন দেশত এজন ৰজা আছিল আৰু এখন অ্তব্য জংঘল আছিলে সেই সেইবোৰকে শুনি শুনি আমি ডাঙৰ হোৱা আজিকালি পোৱালি শুনিবলৈ সময় নাই
অকনমান ডাঙৰ হওঁতে কি কৰিবা তুমি কি কৰিবা মই তোমাকো কৈছো বাৰু মই কৰিছো আৰু সেইটো কাৰণে কৈছো
অ
এইাক নীতি শিক্ষামূলক সাধু সেইবিলাক কবা এটা এটা জানে মেছেজ থাকে ন মানুহৰ এটা এটা শিক্ষা তাৰ পৰা পাই মানে সেই তেনেকুৱা সাধু বিলাক ক'ব লাগে পঢ়িবলৈ দিব লাগে সৰু পায় নহয় কিতাপ হ অসমীয়াতে হওক বা অসমীয়াাতো আছে বহুত খিনি। তেনেকুৱা কিতাপ আৰু আমাৰ আগৰ বুঢ়িয়াৰ সাধু ঈশ্বৰ সাধু বুলি এখন আছে সেইখনতো প্ৰসাধুখনতো প্ৰতিটোতে এটা এটা কিবা শিকিব পাৰি। সেই তেনেকুৱ বিলাক দিবা সিহতৰ কাৰণে মানে বহুত ভাল আজিকালিতো কিতাপ পঢ়াো নাই কিয়াই হৈ গৈছে তথাপিতো সৰুৰ পৰা অভ্যয়াস কৰাবা দেই তোমাৰ সময় মানে আহি আছে কাৰণে তোমাক কৈছো বাৰু
অ', অ' এই মানে জানে নে বহী এখন লৈ পেলাই পেইনটো পালে আৰু ক'ব নালাগে খুব আঁকে।
ভাল কথা ভাল
লিখিবতো একো নাজানে কিন্তু আঞ্চ দালকে পাৰি পাৰি আঁকে আৰু এইটো পাতত আঁকি শেষ হৈ গল ন আকৌ সেইটো পাতত আৰু নাৰকে আৰু আঁকা পাতটোত
উ' এইটো বয়সতে তাই সেইটো কৰিছে ন তাই তেন্তে হলে তাই সেই দিশৰ ৰাপ অলপ হ'ব কিন্তু।
নাজানো কি ৰাপ হয় কি হয় মানে সোৱাপা উঠিয়ে বহীখনে পেইনটো পালে পেইন টোএ লয় মই বোলো আই অ এতিয়াৰ পৰা ইমান পঢ়িব নালাগে দে যেতিয়া সময় হব তেতিয়া পঢ়িবি।
উম' আমাৰ কিছুমান প্ৰবচন আছে যি মূলা বাাহে দুপাতটোতে চিন গম পাইছা নে নাই?
সেইটো হয় বাৰু কিন্তু মানে ধৰক এতিয়াতো সেইটোৰ বিষয়ে একো নাই কেতিয়াবা বহি খন আকৌ খং উঠিলে দলি মাৰিও পেলাই দিয়ে যে
অ'
সেইটোও এটা কথা বুজি নাপায় বাৰু হলেও আঁকিব বাকিব লাগে বুলি জানে আৰু আঁকি থাকে আৰু
উম'
বাপেকে একেবাৰে পঢ়িব বুলি কিতাপো আনিছে এ বি চি দি।
নহয় দিয়ক একো নাই দিব লাগিবই দিব লাগিব চাই থাকি
ফটো ফটো কিখন খনকে চাই
ফটো অ' ছবি কেইখনৰ সৈতে চাই এটা এটা ধাৰণা সিহঁতৰ এই শিশু মনটোত এটা এটা ধাৰণা আহি যাব ন তাৰ মাজতে তোমালোকেতো আছেইে ধৰা।
অঁ'
কোৱা কৰা এনেকুৱা সেই সিহঁতৰ নিজে হব ন নিজৰ ফালৰ পৰাও
এহেঁতি গম পাই নাই বহুত সোনকালে কেটছ কৰিব পাৰে বস্তুবোৰ। মই মানে তাইক এটা বস্তু চাইছো সিদিনাখন আমি এই খুুৰী আমি আমাৰ খুৰী এগৰাকীয়ে মই আগফালে এনেকে ৰখি আছো দেই কথা পাতি আছো তাৰ পিছত আমাৰ কিনাৰ ঘৰৰটোত মানে ডান্স শিকায় বৰগীত শিকায় তেনেকুৱা তাত মানে খোলতাল বজি আছে যে বৰগীত মানে শিকাই তাই মানে সৰুৰে পৰা এই নাম গুণ গাই থকা যে তাল বজোৱা কিবা এনেকে দবা বজোৱা সেয়া শুনিছে মানে তাই দেখিছেও হাত চাপৰিব যোৱা গ তাই জানে মানে এইটো কাম ভগৱানৰ কাৰণে ভগৱান বুলি নহয় এইটো কাম কৰিলে মানে সেৱা কৰিব লাগে বা কিবা জানে আৰু কিবা এটা যে আছে নমু বুলি কলে যে ভগৱান সেইটো মানে তাই- যিটো বুজে তাইৰ ভাষাত আৰু সেইটোোৱে বুজে যেতিয়া সেই খোলতাল বজি থকা শুনিলে তাই মানে সেই বিল্ডিংটোৰ ওপৰলৈ চাই পেলাই তাই হাতযোৰ কৰিছে।
অ' মই মৰি যাও অ মুকলিকেজনি
অ' তাৰপিছত আৰু মানে মোক খুুৰীয়ে কৈছে তুমি চোৱা চোৱা চোৱা চোৱা তাইলৈ চোৱা। তাই হাতযোৰ কৰিছে দেখিছা নাই তাই গম পাইছে তাই কিবা এটা এই ভগৱানে সেৱা কৰা বুলি ভাৱিছে তাই মানে ৰখি লৈছে ৰখি পেলাই ওপৰলৈ চাই সেৱা কৰিছে
চিন্তা কৰা তুমি
মানে জানে এহেতে
উম
আৰু মানে মই এই সেৱা কৰা দেখে ন থপনা ওচৰত তাই আহি পেলাই এনেকে ৰখি থাকেহি হাত জোৰ কৰি পেলাই
সেইটো এটা কথা সেইকাৰণেতো কয় ঘৰখনেইতো একে প্ৰথম শিক্ষাৰ মূল কেন্দ্ৰ ন
অ
হয়নে নহয় এইটো এটা কথা
গতিকে যিমান পাৰেতো চেষ্টা কৰোৱেই ন ঠিক থাককে ৰাখিবলৈ কিবা কিবি এতিয়া তাই কিমানখিনি বুজাত তাই কিমানখিনি জানে সেইটোৰ ওপৰতো কথা হয়
নাই নাই যিটো পৰিৱেশ পাব যিবিলাক শিক্ষা প্ৰথমৰ পৰা পাব সেইখিনিয়েই তাহাঁতৰ মানে পাছলৈ সেইখিনিয়ে হৈ যায়গৈ তুমি জানা নে নাজানা
সেইটোৱে, সেইটোৱে।
সেইটোৱেই, সেইকাৰণে ভাল সংস্কাৰ প্ৰথমৰ পৰাই যদি দিয়া যায়, ভাল শিক্ষা দিয়া যায়, সেই ল'ৰা ছোৱালী কেতিয়াও বেয়া হ'ব নোৱাৰে নহয়।
সেইটো সঁচা কথা বাৰু, গতিকে তাইকো আমি চেষ্টা কৰোঁ, তাই কিন্তু মোলে ভয় কৰে দেই।
নয় নয় কোনোবা এজনক অলপ ভয় ভাৱটো অলপ ৰাখ খিব লাগে মৰমতো মৰম যে
মই মানে এনেকে চিৰিপনিডাল তাইক এনেকে দেখুৱাই দিওঁ নহয়, তাপা সেইটো কাম নক কৰে আৰু টুৰ, টুৰ, টুৰ, টুৰকে গুচি আহিব। নহ'লে মানে তাই, তাই তাই নিজকে চাই ভাল পায়। ছোৱালী মানুহ যে গ্লাছখনত গৈ তাকে চাই থা। হয়তো এইটো ভাবিব পাৰে যে ইফালেও এজনী আছে, সিফালেও এজনী বুলিও ভাৱিব পাৰে।
আকৌ এইটো বয়সত সেইটো এটা সাধাৰণ কথা সেইটো ভাবা দুজনী দেখে
অ' তাই মানে গ্লাছখনতে গৈ চাই পেলাই, নিজে ফূৰ্তি কৰি উঠি বহি লয় গ্লাছখনত।
উম, উম,
মোৰ মানে তলৰ পৰা ওপৰলে আছে যে গ্লাছখন উ উঠি পেলাই, অ, উঠি পেলাই বহি লয়। আৰু মানে কিছুমান বস্তু দেখিলে ফূৰ্তি কৰি একদম হাত হাত চাপ পৰি বজাই দিয়ে।
উম সেইটো হয়। সেইটো তাই বুলিয়ে নহয় দেই, সেইটো চব ল'ৰা ছোৱালীৰে গ্লাছৰ ওচৰলৈ যাব, যদি সিহঁতক মানে কি ফুৰ্তি পায় যে আৰু এটা বেলেগ এটা দেখোন মোৰ সন্মুখত এইটো ভাবি লৈ চাগে!
সেইটোয়ে, সেইটোয়ে, আমাৰ এতিয়া বাৰ ল'ৰাটোৱে চিলিণ্ডাৰ ভাল পায়, অদ্ভুত প্ৰেম। চিলিণ্ডাৰৰ লগত
হয় নেকি!
কি ভাল পায় সি জানে, আৰু ভগৱান জানে, চিলিণ্ডাৰ প্ৰেমী সি, চিলিণ্ডাৰ তোক গৈ চুমা খাবগে। মানে, কিনো কিবা ভাল মানে কিবা এটা আছে মানে, মোবাইলতো চিলিণ্ডাৰ চাই আগতে
হেইয়া, চবৰে হেৰিবিলাক সুকীয়া ন!
অ চিলিণ্ডাৰ চায়। তাৰছত, তাইয়ো, তাইয়ো মানে এই মোবাইল চাই থাকে কাৰণে তাই সি বাৰু ডাঙৰ, এতিয়া স্কুল গৈছে।
উম।
বায়ে কি কৰিলে, মোবাইলৰ পৰা ইউটিউবে ডিলিট কৰি পেলালে। বাপেকৰ মোবাইলৰ পৰাও, তাইৰ মোবাইলৰ পৰাও।
গতিকে, সি এতিয়া মোবাইলত চাবলৈ একো নাই।
উম।
তাৰ পিছত ফেচবুকত কিবাকিবি ওলায়, সেইখিনি দুদিনমান চাইছিলে, এইবিলাক চাই বেয়া পায়, মানুহৰ-লোকৰ ভিডিঅ'বোৰ। কিমান চাব ৰিলচবিলাক! সেইবিলাক নাচায় সি।
উম।
এতিয়া তাই কৈছে, দুষ্টকে কৰক লাগিলে, কিন্ত -ন্তু মোবাইল চাবলৈ নিদিওঁ। টিভিত কাৰ্টুন চায়। সেইটো চালেও বেয়া নহয় আৰু হিন্দীত কথা কয় সি।
অভি ক্যা কৰ ৰহা হ্যা? বা মাকৰ লগত বনা- ভাত বনাবলে যায়। ডিমৰ বাকলি গুচায়।
ড'ৰিমনে হওক কিবা হওক, হিন্দী চিৰিয়েলবিলাক মানে ক'মিক্স বিলাক চায় ন', চাই পেলাই মানে সি এ-একেবাৰে হিন্দীতে থও-থওৱাই থাকে সৰু সৰু ল'ৰা-ছোৱালী আজি কালি জানানে?
অ' ওঁঠতে থাকে অ'। আমাৰ এইয়ো মাজতে দাদী, দাদী এইবোৰ কৈ থাকে নহয়, দাদী-নানী।
উম, সেই মানে টিভিৰ হেৰিহে প্ৰভাৱহে সেয়া। ভাল হৈছে সেইটো আমাৰ ৰাষ্ট্ৰীয় ভাষা জানাতো জৰুৰী। হয় নে নহয়?
অ', এই মোবাইল চোৱাতকে, এইটো চোৱাই ভাল বুলি বাৰু দিয়ক ন'। এতিয়া ময়ো এইবিলাকত লাগিবগৈ হ'লেই, ভাত পানী
যোৱা, যোৱা, যোৱা দেৰি হ'ব নহ'লে ন'। ঠিক আছে দিয়া অ'।